উ
বহ। হেল্ল'।
অ তুমি তেতিয়া।
অহ কি কৰিছ।
এয়াই আছো এনেই।
অ বাকী ভালেই।
ভাল ভাল তহত ভাল নহয়।
ভাল ভাল পৰীক্ষাৰ খটম হ'লনে।
পৰীক্ষা খতম হ'ল ন পৰীক্ষা খতম হোৱা আজি দুদিন হ'ল।
অ এই মই তোলে ফোন কৰিছিলো মানে আমাৰ কলেজত এই অধিবেশন চলিব নাই এতিয়া উ তাতে এনেকে ৱাল মেগাজিনৰ কাৰণ বনাব দিছে মানে দায়িত্ব খিনি আমাক
উম
তাৰ পৰা মানে ভাল টপিক বিচাৰি পোৱা নাই টপিক বিচাৰি পালেও লিখিব জনা নাই মই ফোনটো কৰিলো তোৰ পৰা কিবা সহায় পাম বুলি মানে সহায় মানে কি আৰু টপিক এটা যে তই চাই মেলি অকমান কৈ মেলি দিয় মোৰ সুবিধা হ'ল হেতেন আগতে কৰা নাই না মই এইবিলাক উম হেল্ল' শুনাাই পাইছোন নে
অ ম শুনিছো
অ এই টপি এটা যদি অকমান চাইমিলদিলিহেতেন মোক একেইটা চাই দিয়াত অলপ সুবিধা হ'ল হেতেন মই আগতে কৰাই
নহয় নহয় কেনেকুৱা টপিকৰ ওপৰত দিছে
মানে টো সমাজ ব্যৱস্থাৰ ওপৰত অলপ জড়িত হলে ভাল হয় মানে
গম পাইছ নহানে তেনেকুৱা লিখিৱৰ কাৰণে মানে তোৰ এনেকুৱা এটা টপিক পাৰ মানে অ মানে এনেকুৱা এটা টপিক পোৱা মান ধৰি ল তই এতিয়া হেৰি এইটো বৰ্তমান মানে এনেকে মোবাইল ফোনৰ ইজ ইউজ কৰি থকা হেৰিটো ন মানে মোবাইল ফোনৰ বৰ্তমান মানে বৰ্তমান সময়ত মোবাইল ফোনে মানে কিন কেনেকুৱা হেৰি কৰিছে মানুহৰ জীৱনত তাৰ ওপৰত লিখিব পাৰ তাৰ পিছত আহ সমাজত নাৰীৰ ভূমিকা বা স্থানৰ বিষয়ে লিখিব
অ এইটো এইটো টপিক ময়ো ছাইচো ছিলো নাৰীৰ ভূমিকাটো কিন্তু ভাল শা লিখিব নোৱাৰিলো
অ তাৰ পৰাৰা এতিয়া সেইটাইপত বনাব দিছে নে নে কিহৰ বাাত দিব লাগিব তহঁতি লিখি
কষ্ট আ
গটাই পৰা বনাইছে নে নেন ৰ ক স কি হ বা গৈ মিনি মানে লিখি তহঁতৰ সেইটো দিব লাগিব
দিব লাগিব ৰিপোৰ্ট নহয় লিখি দিব লাগিব এইবা
নাই
শুনি পোৱা নাই ভালকে অ এতিয়া শুনিছো
অ মই শুনিছো অ মানে এ শুন যে মই কৈ দিছো দে শুনি ল হেৰি এতিয়া মানে বৰ্তমান সময়ত। মানে নাৰীৰ স্থান বহুত উন্নত আজিকালি আজিৰ যুগত মানে নাৰীৰ স্থান বহুত উন্নত হৈ আছে সেইটো নিজেও দেখিছ।
উম
হেল্ল' অ তাৰপিছত মানে যদি। যদি মানে তই আগৰ দিনলৈ চাবলৈ যাও তেতিয়াহ'লে আগৰ দিনত সমাজত নাৰীক কোনো একো কামতে মানে নাৰীসকলক স্থান দিয়া হোৱা নাছিলে?
উম
কিন্তু মানে তেতিয়া যুগত নাৰীসকলে নাৰীসকলক বাহিৰলৈ উলিয়াব ওলাই আহিবলৈ দিয়া নাছিলে। অকল ভিতৰত থাকি ভিতৰ কাম কাজবোৰকে মানে কল কৰিব দিছিলে?
হম
তাৰ পিছত সেইখিনি? অকল মানে নাৰী খিনিক মানে অকল সেইখিনি কামত। তে মানে গৈ থাকিবলৈ দিছে।
উম বুজি পাইছো।
চাহ পিছা
মানে
অ
উম মই ক ক। কৈ যাম মই লাষ্টত ক'ম ক। তই আৰম্ভণি তো মানে কেনেকে হব কৈ দ দে বাকি। সেইখিনি মই।
অ
এ তোৰ বেকগ্ৰাউণ্ডত বহুত চাউড হৈ আছে তোৰ বেকগ্ৰাউণ্ডত বহুত চাউণ্ড হৈ আছে ভালকে শুনি পোৱা নাই।
অ এতিয়া শুনিছেনে নাই বাউ।
শুনিছো কিন্তু বেকগ্ৰাউণ্ডত বহুত চাউণ্ড হৈ আছে এ শুনিছো? কিন্তু বেকগ্ৰাউডত বহুত চাউড হৈ আছে।
মই মানে এফালে আছো যে সেইটো কাৰণে বিগাউণ্ড চাউণ্ড হৈ আছে আকৌ। অ আুনিজন নাই বাৰ।
শুনি আছো ক।
অ ত মান ৰ। তই হেৰি কৰিব পাৰ মানে এতিয়া তোৰ ধৰি লৰ্ত বৰ্তমানৰ নাৰী ব্য্ৱস্থাটো কেনেকুৱা মানে তোৰ ধৰিবলৈ হলে প্ৰথমতে ইটাক মানে তোৰ আৰম্ভণিটো এনেকে লিখিবি দেই মই ক দিছো ৰ তোক মই কৈছো ৰ।
উম
তই এতিয়া তই আমি যদি আমাৰ হেৰিাল আমাৰ দৃষ্টিকোণৰ পৰা যদি চাবলৈ যাও দেই।
উম উম
হেল্ল' আমাৰ দি। আমাৰ ডিষ্ট্ৰিক্টখনৰ পৰা যদি চাবলৈ। চাবলৈ যাওঁ তেতিয়া মানে নাৰীৰ স্থান এতিয়া য ত প্ৰথমতে লিখিলি যে ন বৰ্তমান বৰ্তমান সময়ত নাৰীৰ স্থান এতিয়া বহুত উন্নত।
ত
অ তপা নাৰীসকলক মানে আগৰ দিনত মানে তোৰ আগৰ দিনত আগৰ দিনত নাৰীসকলক মানে তোৰ ভিতৰতে ৰাখি চব মানে কামবোৰ ভিতৰতে কৰিব দিয়া হৈছিলে তাৰপিছত বাহিৰলৈ ওলাই আহিবলৈ দিয়া হোৱা নাছিলে কিন্তু এতিয়াৰ যুগত তাত তাৰকে মানে ওলোটা। দেই। তাৰপিছত মেইলি কিবি-ত- তাৰপিছত লিখি কিবি নাৰী মৰ্যদা নাৰী মৰ্যদাৰ ওপৰত লিখিবি যে- না-নাৰী মৰ্যদাৰ ওপৰত লিখিবি যে আগৰ দিনত পুৰুষৰ মৰ্যদা নাৰীতকে বহুত বেছি ওপৰত আছিলে। কিন্তু এতিয়া মানে-এতিয়া মানে পুৰুষ পৰ
এ' আৰম্ভণিতটো মোৰ বৰ বিশেষ লাগা-আৰম্ভণি মই অলপ পাৰিম।
অ' ত্ৰিদীপ নাই।